হেল্ল' আহ এ এনেই আছো আ আপুনি কি কৰিছে
এ এনে মই ৰাস্তাত ওলাই আহিছো অকমান খোজ কঢ়ি আছো স খবৰ ভাল নে তোমাৰ ভাল তোমাৰ
আপোনাৰ ভাল
অ ভালে আ
অ কি কৰি আছ এনে আছে আৰু
এনেই আছো এতিয়া
আহ আহ ঠিকে বাকী চাহ তাহ পানী খালে।
খালো চাহ খালো। তেল পিঠা বনাইছিলোঁ অ তেল পিঠা বনাইছিলোঁ আকৌ নাৰিকলৰ পিঠা শুকান পিঠা সেয়া বনাইছিলোঁ বৰা চাউলৰে বনাই সেয়া পিঠা দি। আছে। মাহে আছে মানে মা মায়ে দিছে খেদাইছিল কালি।
অ আপোনাৰ মাকে দিছিলে।
অ মা দিছিলে কালি মাহঁতৰ ঘৰত গৈছিলো আকৌ গেছ আনিব গৈছিলো যে আমাৰ ইয়াত এতিয়া গেছৰ বহুত হেৰি হৈ আছে। অ গেছে পোৱা নাযায় মোৰ বহীখন বুক কৰোৱা নাছিলো যে এতিয়া বুক কৰিব গৈছো অ বহুত অসুবিধা হৈ আছে অ গেছৰহে বুক কিবা কে আই চি কৰিব লাগে বোলে শে কৈ থ
অ আমাৰ ইয়াতো বহুত অসুবিধা হৈছে। অ আমাৰ ইয়াতো, আমাৰ ইয়াতো বহুত অসুবিধা গম পাই। গেছটো কাটি পেলাই মানে আপোনাক বহুত দিনলৈ গেছ দিয়া নাছিল এবাৰো এসপ্তাহ হৈ গ'ল
আমাৰ ইয়াতো তেনেকুৱা আছে। তোমালোকৰ পিনে কেনেকুৱা গেচৰ দাম কেনেকুৱা
এতিয়া আমাৰ এহেজাৰ দছ টকা
অ আমাৰো এতিয়া কালি আনিছো যে এহেজাৰ দছ টকা লৈ হে তেতিয়া গেছটো মাহঁতও আনিব লগা হ'ল ।মাহঁতৰ এটা আমাৰ এটা আনিলো।
অ মানে আমাৰ কি হৈছে জানে ন গেছটো যদি আপুনি এপ্লাই কৰিছে কৰা পিছত এস সপতাহত দিম বুলি দেখাইছে নহয় তাৰপিছত নি নিজে মানে ৰিজেক্ট কৰি দিছে চে
অ তাত মানে কি হেৰিত অ তাত পিছতে মানে হেৰি নাই গেছ
অ গেছ নাই অফিচত মানে গেছ নাথাকিলে চাগৈ আপোনাৰ কাটি দিয়ে নেকি সেইটো চাগৈ নিয়ম কৰিছে সপাই মই কিন্তু সেইটো এনেই গম পোৱা নাই।
সোমবাৰ পৰা আকে ই টো মংগলবাৰলৈ ফোন মাৰি মাৰি সদায় মাৰি থাকো সদায় মাৰি থকা সদায় নাই নাই কৈ থাকে সেইদিনাখন কলে আহক আ আজি লৈ যাব পাৰিব মই বোলো ইমান দূৰৰ পৰা আহিছো বুক কৰিলে লগে লগে নিদিয়ে বোলে মই বোলো ইমান দূৰৰ পৰা আহিছো সদায়নো আহা যোৱা কৰি থাকিব পাৰিম নে অ সদায় আহা যোৱা কৰিব নোৱাৰিম নহয় বোলো পাঁচশ টকা ভাড়া লৈ লয় এটা গেছতে যদি দুদিন তিনদিন আহ আহিব লাগে ফা পাঁচশ টকা ভাড়া লৈ লয় এতিয়া আমি সদায় কেনেকে আহিম সেইটো কাৰণে আজি লগতে দি দিয়ক আপোনালোকে পাৰিব
আমাৰ উম উম হয় অ আমাৰ মানে সেই ইলেকচনৰ সময়ৰ পৰাই এই মানে গেছৰ অসুবিধাতটো হৈয়ে আছে মানে গম পাইছে নে ঠিক হোৱাই নাই
হে তেতিয়া মাহঁতৰ ঘৰতে সোমালো অ এ মাহঁতৰ ঘৰতে সোমালো দুপৰীয়া ভাত পানী খাই খাই খালো তাৰপিছত সে মায়ে মানে অ মায়ে মানে পিঠা কেইটামান বনাই পেলে আ হেৰি আবেলি সময়ত আকৌ ভাত আৱা মা চাহ বনাব ওলাইছিল মই চাহ নাখালো মানে হে না
অ অ ভালেই কৰিলে দিয়ক ভালেই কৰিছে সেইটোৱে কৰিব লাগে আচ আচলতে কিনো অ ন তাতে খাই আহিলে যে
অ তাতে চাহ আহিলো এতিয়া চাহ খিনি অ চাহ খিনি এতিয়া আউ নাখালো আউ এতিয়া ইমান গৰমত আকৌ খাব পৰা নাযায় নহয় ইমান জল্দা জলদি খাব পৰা নাযায় গুচি গুচি আহিব লাগে হাল আকৌ আহ, গাড়ীও পোৱা নাযায় যে ভিতৰুৱা জোগা বহুত দিগ।
ভিতৰত যে অ অ আমাৰ আকৌ মানে আপোনালোকৰ মানে তেনেকে যে, গেছ টো যে আপোনালোকে আনিবগৈ যাব লাগে কে ৱাই চি লগা কাৰণে যাব লগা হৈছে চাগ ন। কিন্তু আমাৰ মানে তেনেকে দি থৈ যায় সি। অ মই মানে এনেকে, আপোন অনলাইন প্ৰেমেট কৰি দিব পাৰি যে তেনেকে অনলাইন। যদি প্ৰমেট কৰি দিওঁ তেনেহলে গেছ। টো আহি মানে নিজৰ ঘৰত দি থৈ যায়হি।
হয় নেকি আমাৰ আকৌ বহুত, আপোনালোকৰ ওচৰতে চাগে টো কাৰণে ঘৰতে থৈ যায়। আমাৰ যে বহুত দূৰ হয় বহুত দূৰ হয় যে, সেইটো কাৰণে আমাক নিদিয়ে, নিদিয়ে হে বেলেগৰ আহে কিন্তু আমাৰ যে বহুত দূৰ হল সেই এফালৰ গেছ টো মানে এইপিনে দিব না সে মানে, বহুত দূৰ হৈ যায় আৰু মানুহো কম যে, মানুহ যদি বেছি
অ তেনেহলে হয় মানে হেৰি কৰিব লাগিল হয় এতিয়া মানুহ কম কাৰণে মানে আপোনালোক মানে নিজে আনিবগৈ লাগ গে, কিন্তু আপোনালোকৰ মানে নাহে, আমাৰ মানে এইটো চাইডে মানুহ বহুত বেছি যে, অ আমাৰ মানে এইটো চাইডে মানুহ বহুত বেছি। অ অহা নাই নাই আপুনি সিটোত।
আনাই নাই মানে আগতে মানে, হেৰিত পাওতে এহেজাৰ টকা দিলে বেলেগত পাওঁ আও বহিৰত কথা ইমান হেৰি কৰি নাথাকো আও, এতিয়া এতিয়া যেতিয়া নোপোৱা মোৰ এতিয়া বহীখনৰ কাৰণে তোমাক লাগিছে, ত্ৰিশ তাৰিখে লাষ্ট
অ মোৰ মানে, অ সেনেকুৱা নেকি আমাৰ মানে কি হয় মোৰ দেউতাৰৰ স্কুল আছে যে স্কুলতো মানে আগতে মানে স্কুলত দুটা দুটা চিলিণ্ডাৰ দিছিলে নহয় গেছৰ এতিয়া মানে কি হৈছে স্কুলত বোলে, অ চেন আপোনাৰ অ আপুনি স্কুলতে কৰে আৰু ন। অ অ সেই তাতে, অ আমাৰো দিছে তেনেকে এটা মানে মোৰ দেউতাই নিজে কিনি লৈছ আৰু এটা চৌকা মানে তাৰ ফালৰ পৰা দিছিলে, এতিয়া মানে কি হয় গেছটো আপোনাৰ নাপায়। লাগে লাগে গেছটো মানে - আপোনাৰ ন পায় যে নোপোৱাৰ কাৰণে মানে এতিয়া হেৰি সুবিধা হৈছে ৰা আধুনিক ইবিলাকেও মানে আপোনাৰ হেৰিত বনাব বিচাৰ নাই ন খৰিত
অ খৰি বনাব মানে এতিয়া এলাহো লাগে ঘৰত বনোৱা নাযায় যে, অ এলাহ লাগে এতিয়া ঘৰত
অ, তেনেকে আজিকালি আকৌ স্কুলতো আ চিনাকি বাছ সম্প্ৰীতি ভোজন নে কি পাত কাটিব লাগে নেকি ন? তেনেকৈ পাতিব লাগে। অ আমাৰ যোৱা কালিয়ে হৈ গ'ল আৰু দেউ তাহাঁতৰ স্কুলত মইও মানে যাওঁ
আজি পাতিছিলো। বহুত হে ভাগৰুৱা ভাগৰুৱা লাগি আছে। এতিয়া বহুত ভাগৰ লাগি আছে।
আৰু ন। গাঁৱৰ মানুহখিনি গোটেইখিনি আপোনালোকক সহায় কৰে নে নকৰে? আমাৰ আকৌ দেউতাহঁতৰ স্কুলত আকৌ আহি পেলাই গোটেই গাঁৱৰ মানুহ স খিনিয়ে সহায় কৰে মানে।
কৰে, অ কৰে। মাতিলে মানে মাতিলে নহা নকৰে আৰু মাতিলে আহে।
আহে মানে মানুহ
উ কাইলে অ এনে তোমালোকৰ হেৰি দেউতাৰ স্কুলত কি কি বনাইছে?
এনেই মানে আমাৰ নাই, নাই। এইটো মানে কি হৈছে সম্প্ৰীতি ভোজনটো আপোনাৰ স্কুলত যিবিলাক বোলে হেৰি থাকে মানে এম ডি এমৰ যিকেইটা মানে হে থাকে আৰু খাইদ এক মানে খুৱাব লগা হয় সেইকিদিনত। ততে খুৱাব লাগে নেকি ন? যোৱাকালি মানে এনেই নিয়মত
লাগে আমাৰ ইয়াতো আমাৰ হে বাইদেউও গৈছে। হেৰি অ মাছ মাংস স্কুলত খোৱাব নোৱাৰে বোলে আকৌ। আমাৰ বাইদেউও তেনেকেই কৈছে। আমাৰ ৰঙালাও আনিছে আৰু চয়াবিন আকৌ মত মটৰ তেনেকে কৰি ভাজিছো। তাৰ পিছত আকৌ তিয়হ, তিয়হ আকৌ চালাদ বনাই দিছো। তাৰপিছত নেমু, নেমু এ টুকুৰা টুকুৰা দিছো। কাটি কেঁচাজলকী য়া দিছো। দালি দিছো। তাৰপিছত আক কণী এবাৰ এটা দিছো । চব গাৰ্জেন আহিছে ল'ৰা ছোৱালীও আহিছে ইমান ভাল লাগিছে বোলে খাই অ বহুত ভাল লাগিছে বোলে খাই আজি এতিয়া আবেলি সময়তে এই গাৰ্জেন এজনী আহিল কপাই তেতিয়া কৈছে বা মই এদিনো আহি পোৱা নাই আজি স্কুলত আহিয়ে খাইছো ইমান ভাল লাগিছে তাইখিনি খাই মই আকৌ মাজে মাজে আহ
অ আচলতে নহয় নহয় আচলতে উম গাৰ্জেন খিনি অ সেইটোয়ে মোৰ মানে কি হয় জানে মোৰ দেউতাই । কয় মানে কি গাৰ্জেন মাজে মাজে আহি মানে খাব লাগে মানে তেয়াহে গম পায় ল' ছালীয়ে কেনেকুৱা খাদ্যটো পাই আছে হয়নে । যদি মানে তেওঁলোকে নিজেই নাখায় কেনেকৈ গম পাব ন খাদ্যটো কেনেকুৱা পাইছে কি নাই হা
ম খ মাজা মাজা ম গাৰ্জেণ্ট আহি খাই চাব লাগে তে সেইটো ভাল আকৌ অফিচৰ কালকেও সোধে নহয় অফিচৰ কালকেও সোধে হেৰি আপোনালোকৰ তাত গাজেন গাজেন আহি খায় নে নাখায় বা সভাপতিয়েে খাই নে নাখায় সোধে অ প্ৰধান শিক্ষককো প্ৰধান শিক্ষককো সোধে আহি আপুনি খাই চাইনে নযাই এতিয়া ৰান্ধনীয়ে ৰান্ধনীয়ে খাই খাই চালে নহব । ৰন্ধা ৰাত
অ অ কলে নহব আপোনাল এনেই বাইদেউ গৰাকীয়ে খাইনে আপোনালোকৰ কৈছে যে বাইদেউগৰাকী বুলি
অ খাই খায় এ আমাৰ চ গোটেই কেইজনে খায় এ কেদিন নাখা এই গ ঢুকাল দে সেইটো মানে এবছৰলৈ বোলে খাব নাপায় যে
অ সেইটো নিয়ম হয় চাহ তাহ খাই আৰু অ সেইটো নিয়ম হয় মানে কোনোবা ঢুকালে নাপায় যে এবছৰলৈ
এইবছৰলৈ নাপায় সেইটো কাৰণে নাখায় এনে বাকী আমি এ হেৰি মানে শিক্ষক আছে। চাৰিজন চকীদাৰ আছে তাৰপিছত আকৌ উম হেৰি ৰান্ধনী চাৰিগৰাকী। আমি গোটেই খিনি মিলি একেবাৰে তাৰ ফেমিলি হৈ আছো আৰু
অ ভালেই কৰে আচলতে খাই চাব লাগে। হে দেই মানে। খোৱা বোৱাটো মানে এ বিশেষ কে মানে হেৰি কৰিব লাগে খাই পেলাই চাব লাগে ভাল হৈছেনে নাই ন।
চাই আক খাই চালেহে ভাল আকৌ তেতিয়া আমি ভাল পাওঁ যদি আমাক যদি কয় তৰকাৰী খিনি খাই বহুত ভাল লাগিছে।
অ আপোনালোকৰও ভাল লাগে ন অ ৰান্ধনীয়ে আকৌ সেইটোয়ে ৰান্ধনীয়ে যদি বনাওঁতে যদি কোনোবাই ভাল বুলি কয় আপোনালোকেও উৎসাহ পাব ন তেতিয়াহে ভালকে বনাব আৰু অলপ আচলতে কি জানেনে বস্তু বিলাক যদি যে আপোনালোকক যদি বহুত ধুনীয়া কৈ আনি দিয়া যায় তেনেহলে ৰা ন্ধনিয়ে বেয়া নবনাই বহুত
কৈছে সেই যো আমি খাংবা এই এজনীয়ে কৈছে যোৱা বছৰ আকৌ হেৰি হৈ গ'ল ওবা কমি গল এইবাৰচোন একেবাৰে বহুত হেৰি ৰখিছেহে মই বোলো যোৱা বছৰ কৈছে আণ্ডাজ নাপালে যে মই বোলো নহয় যোৱা বছৰ টোৰ আহে না আনি দিছে সেইকাৰণে কম হৈছে এইবাৰ বোলো আমাক অজাৰ অমৰ ধেই দেখিছে ৰঙালাও স্তক হৈ আছে আকৌ ইয়াত দালি ষ্টক হৈ আছে আকৌ আলু আছে একেবাৰে আ
আছে অ অ আচলতে আপোনালোকৰ এতিয়া বাইদেউ গৰাকী
বেছিকে আনিহে দিছে এতিয়া সেইকাৰণে আমাৰ ধৰি লওক বহুত ভগাবৰ কাৰণে সুবিধা হৈছে আমা।
মানে কি জানেনে বস্তু বিলাক যদি আপোনালোকক ভালকে আনি দিয়ে তেতিয়া আপোনালোকেও ভালকে বনাব আৰু ভালকে
অ আমিও ভালকে বনাব মন যায় আৰু যদি টিকিচ টিকিচ কম কমকে আনি দিয়ে আমাৰ মনটো বেয়া হৈ যায় যেতিয়া তৰকাৰীও বেয়া হৈ যায়
ঠিকে আছে দিয়ক ন বাইদেউ। মই অলপ পিছত আকৌ মাৰিম দিয়ক আপো নাক ফোন হ'বনে
হ'ব হ'ব
অ হ'ব দিয়ক অ
অ হব দে